নহয় এই হেত ততে আহি আছে
সেইটোত
মাৰটোতে আহি আছে এতিয়া
কি অ'
মানে চিম নাথাকিলেও মানে এইটোত সেই হ'ব আৰু
কি কৰবি এতিয়া এতিয়া দহ মিনিট মান ৰখ তাক ৰখাই থৈ দিয়ে
অ' ম‌ই কৈছো তাক কৰি ল এইটো, তাক এৰিব‌ই দিগদাৰ হৈছে, কিন্তু
দিগদাৰ হৈছে, অ মানে ইটো ফোনেদিয়ে সেই কৰা গেল ন, গোটেইখিনি কৰা গেল। সেইকাৰণে, এইটোতে আহি আছে। উম- অ
উম-
দিগদাৰ হৈ আছে, এনকাত সেই হব দে আৰু উপায়ো নাই। সেই দহ মিনিট সি কৰি কেনে আৰু সেই তাক দি দিবি।
উম-
ভাইটিক।
থ
এনেই-এনেই কষ্ট কৰি ললি
উম, ভাবিছিলো আহিব বুলি
উম- নাহিলে
তেতিয়া আৰু কেতিয়া পাম মই চান্স নাপামে। মানে এনি টাইম চাই থাকে না, এনি টাইম চাই থাকে।
তই কৰিবই নোৱাৰিবি।
তাকেতো
নহলে চাগে, ইটো ফোনৰ পৰা ডিলিট কৰিব লাগিব যেন পাইছো।
হয় নেকি?
চাগে, মই গম নাপাওঁ।
কিহৰ সেনেক তেতিয়া হ'লে টো নাহিবই চোন
অ, গোটেইখিনিয়ে নাহিব চোন, অ উম-উম-উম, হয় কিন্তু
অহ কৰিব নেকি? যাতে
গলে কাপোৰ
অ, মই কি কয় আছো ন, অ, আমি সেই ছোৱালীজনী তাতে যাই আছো তাতে আমি ভাল পাইছিলো সেনকে কি ক'ব লাগিব আৰু উপায় নাই
উম উপায় নাই
কিন্তু ক'বা লাগে সাহসো থাকিব লাগিব সাহসে নোহোৱা হৈ গৈছে চোন
উম ম সেইতো হয় কিন্ত
সেই দিগদাৰ হৈছে
আৰু বোলে আমাক বোলে পইচা খুজিব ধৰিল।
কি খুজিব আমি চোন দিলোৱে
কিবা এতিয়া খুজিলে ডাঙৰ কথা হ'ব
খুজিলে ডাঙৰ কথা হ'ব অ'
আৰু মানে যদি মানে গুচিওঁ যদি যাওঁ সেনেকৈ কৈ কিনে আহিব লাগিব কাৰণ আৰু পিছতকে কিবা ফোন মাৰি থাকিব না তেতিয়া তো ক'ব লাগিব
অ' নাই কৈ কেনে যাব লাগিব নাই নাই নাই সেনকে কব নোৱাৰি উম নাই ক নোৱাৰি কৈ কেনে যাব লাগিব সেনেকে কৰি থাকিব নোৱাৰি দিগদাৰ হ'ব পিছত আমাকে বেয়া বুলি কব পিছত আকৌ
উম
উম বেয়া দেই কিন্ত এ বহুত দিগদাৰ দিছে।
কি খাই আছা হাঁ হাঁ
কিবা খাম
নাজানো কিবী মাত পাই আছো
খোৱাতটো নাই একো মই
কিবা পানীৰ টাইপৰ মাত পাই আছিলো।
পানীতো নহয় ফেনৰ শব্দ চাগে ফেনতটো চলি আছে। হ'ব পাৰে ফেনৰ শব্দ হ'ব
উম
উম এয়া কাণটো যে বিষাইছে মোৰ সেই গোটেই গা উম গাতোৱে বিষাই আছে আজি।
আমি কিন্তু আমি শেষ কোৱাৰ আগতে
উম অ' অ' অ' সেইটো কৰিয়ে ভাল হ'ব তাৰপিছত যেতিয়া আমাৰ একদম হ'ব আৰু একদম পাক্কা তেতিয়াহে যে কৰিব লাগিব উম। দিগ দাৰ হৈ যাব।
পালো সেইটোতো বোলে একে এনেকুৱাই কৰাই,
উম শেষ তাৰপিছত
কিন্তু এইটোত গ'লে আৰু এইটো মাহততো দিব লাগিল না।
অ ন
সেইটো দিগদাৰ বেয়া ফাচিছো কিন্তু মই কিন্তু বেয়া ফাচিছো। সেইটো হয় মোৰ মোৰ কথা বহুত দিয়া গৈছে।
অ তোৰ ইফালে বহুত দিয়াগে আৰু
উম মই দিব নালাগিছিল
তই দুই হাজাৰ দিব লাগিছিল আচলতে।
মই বহুত দিয়া তই পাইছে বুজি পাইছিলোঁ না
অ সেইকাৰণে দিয়া গ'ল আৰু উম উ মই মই ভাবা নাই সেইকাৰণে দুই হেজাৰ দিছো মই দিয়াই গৈছে আৰু আহ প গোটেই পিন্ধি একদম জত পথ লাগি একদম বেয়া হৈছে। উম মোৰ এতিয়া কিবা নিজৰ কাৰণে বেয়া লাগি আছে যে মোৰ কি হৈ আছে।
উ হ'ল মোৰ সমানটো বেয়া হোৱাই নাই
হ'ব হ'ব হ'ব হ'ব। ইমান ভাবি নাথাক বেছি ভাবি আছোঁ। একদম।
নহয় মই মই যোনটো সেইত আছোঁ তই ভাববতো লাগবই দিছো কিহে কৰিম মই,
অ সেটো হয়।
কিভৰে নাছিলোঁ।
হা
আহিবই নালাগিছে যেনেকা আছে তেনেক থাকিব লাগিছিল শুনা
উম সেইটো হয় কিন্তু নহয় মেইন কথাটো তহঁতেই সেই কি কয় একেলগে যে কেইদিনমান কাৰণে থাকে নাথাকে কি মানে কথা চথা পাতে সেনে হ'ব লাগিছিল আৰু ইমান জল্দি আহিব নালাগিছিল।
উম আমি বেছি নহয় আমি একমাহ মানহে পাতিছো তাতকে বেছি প
উম একমাহৰ এইটো নহয় আৰু আমাৰতো চাৰি বছৰ হৈছে থেংকিউ কৰি থাকা তহঁতি এক বছৰ হ'লেও থাকব লাগছিল মোৰ মস্ত ভয় লাগে এইগিলাখান সে সেই কাৰণে মই আছিলো ইমান টাইম নহ'লে নাথাকো লোৱে হয়
মই আৰু ভাবিলো ন ভাল বুলি মানে কৈ আছিল চবে ভাল বুলি মই ভাবিছোঁ ভালে হ'ব দে
মানে পিছতহে যায় গম পায় কোনতো সেনেকে গম নাপায় ন
উম তাতে আৰু আগৰতো কিমান ভাল পাই মই ত দে ভালেই হ'ব
উম অ কিন্তু
উম
দিগদাৰ ইমান
হ'লেও বহুত চাই চিন্তি আহিছিলো হ'লেও এই মহান হ'ল
হয় কিন্তু দে যেনকে বহুত
কিমান হ'ল টাইম চাওঁ ৰ চা চোন যি মানে ফুৰিব লাগিব নোৱাৰো
আছে আছে
উম
তিনি মিনিট আছে আৰু
উম আচ
আজিও শুই থাকোতে মোৰ এনেও অলপ তিতা বস্তু লাম্বানা শুই শুইটো মোৰ হাতটো একদম মুঠি মাৰা আছিল নেকি? কিয়নো কেইটা হাতত বহি গৈছে পুৰা একদম বেয়াকে
মোৰো হয় এনেকুৱা যিটো মানে উঠাৰ পাছত ইমান বিষাই বা
অ বিষাই সেইখিনি জেগাত অ
উম
বহুত বেয়াকে চিনটো বহি যায়
ছাগে তেনেকোৱা কৰা গৈছে সেইটো কাৰণে
অ হ'ব পাৰে
উম মোৰ সেনেকোৱাই বেয়া সপোন দেখিলে মোৰ সেনেকোৱা হৈ যায় মনত নেথাকে বেছিভাগতো সপোন মনতে নেথাকে কিছুমান হে যোন মখান ৰা পিপৰা তই দেখা সেইমখান মনত থাকে খালি উম বাকীভোন নেথাকে
ইছ উম ম আজিও যাব মন নাই নে আজি অ আজিতো নাই ন ইয়াৰ তাত তে সাতটাতো নথাকিব চাগে আজি
নাই
এই তাইক ফোন কৰিম ৰ তাইক ফোন কৰি সুধিম
নাই আজি যাব লাগিব। গালি খাম নহ'লে
ন আজি অ' অ' ন
উম সেইনাখনো যোৱা নাই
সিদিনাখনো যোৱা নাই সিদিনাখনো এ হ'ব দে আৰু আজি যাম আৰু
তমি একেলগে যাম তই পিছত বা মই আকৌ সেনকে নাযাও দেই ন দে আৰু বহি যায় ন
নাই নোৱাৰিম তাৰপিছত এই ৰ ৰ বুধবাৰে অহা বুধবাৰে আমাৰতো একজাম হেই পৰীক্ষা চলি থাকব আমাৰ
অ'
পৰীক্ষাটো বাদ দিয়ে আৰু যি হ'ব হ'ব বোৱাৰ তাৰে পিছত অহ তাৰ পিছত সিদিনাই আমি কিবা এটা এই কব লাগব মানে কিবা এটা হে কৰিব লাগব আৰ মিছা মিছি কথা ক'ব লাগিব যে নাই আজি আহিব নোৱাৰিম। বুলি এই তাৰ টাতে যাব লাগিব এয়া নকৈ কেনে হ কাৰণ আগ দিনা আমাৰ সেই খতি গ'ল ন এতিয়া নকৈ কেনে গলে আকৌ আৰু কিবা কিবা ক'ব জানা সেইকাৰণে কিবা এটা হে কৰিলে হ'ল উম
ত বেয়াপাব ধৰি লে নহব উঠাওব পথ আৰিছা
দিগদাৰহৈছে উম সেনকে মেছেজ দিলে হল আৰু
এতিয়া কি কৰি আছ সতায়
এতিয়া চাই আছো এনেই পঢ়ি আছো মই ইংৰাজী
মইতো একো মানে কৰিব পাৰা সেইত নাই এতিয়া
উম গম পাইছো
উম
অ হ'ব দে এইখিনিত টাইমত যদি হৈছে ঠিকেই হৈছে কাৰণ ইটোতো সেই প্ৰথম মাহিলী পৰীক্ষা হে তই ইমান এটা হৈ নেদি হিচা ঠেলাই মান নিদিয়ে এতিয়া ঠিকেই হৈছে যদি এইখিনি টাইমতটো আৰু একদম লাষ্টৰ টাইম হলে হয় তেতিয়া পাগল হৈ গ'লি হয় একদম পাগল গ'লি হয় থাকিব নোৱাৰিলি হয় তই
নহয় হয় কিন্তু কিন্তু মানে তেতিয়াও মানে সেনেকুৱাই হ'ব মোৰ মতেদি তই মানে
মই কওঁ মই কওঁ বাদ দি এই মাৰ এয়াই
গমপাইছে
বৰ দি যাই দে
উম নাই নোৱাৰি সেনেকা
এ সেইটো ভাবি থাকি কি লাভ নাই চানা তোৰ নিজৰ নিজে কাৰণে তোৰ বেয়া হৈ আছে না ত সিটোতো ভাব সি হলে তোৰ তাৰ নিজৰ চাই আছে তই নিজৰটো চাব লাগে নে তাইতো চাই থাকিব লাগে সেইটোওতো ভাব।
অ সেইটো হয়
তই কিয় ইমান তাৰতো ভাবি আছো মই সেইটোোৱে কৈ আছো তই বহুত তাৰো ভাবি আছ তাৰ নিজৰটো চাই আছে তই এনেকা হৈ আছ এতিয়া মই সেনেকা মোৰ লগত যদি সেনেকা কৰলে মই নকলো মই ডাইৰেক্ট কই দিলো হয় বেয়া লাগিলে হল মোৰো দুইদিন নে তিনিদিন বেয়া লাগিলে গল তাৰ পিছত আৰু মই ডাইৰেক্ট বন্ধ কথা পতা বন্ধা আৰু একোনাই
অ পাই পিনে কৰি দিছো।
উম দে দে হ'ব দে উম